অ কি কৰি আছিলা পিজি আছিলা নেকি কিবা
নাই নাই নাই আছিলো মই মানে অলমান খোৱা বোৱাৰ তৈয়াৰী কৰি আছো ছিলো আৰু খাম আৰু কিবা এটা খাম আৰু বনাবলৈ যোগাৰ কৰি আছিলো
আচ্ছা কি খামানো।
অ মই মই খাম আৰু অলপমান তোমাৰ অ এটা
তুমি মই তোমাৰ ময়ো কিবা এটা আদি বনাবলৈ ভাবি আছো কি বা বনাওঁ মাছৰ টেঙাই বনাও নে ঘি বনাওঁ জানো তাকে ভাবি আছো অ ভাবি আছো তাকে মাছ টেঙা বনাব জানোতটো মই তুমি জানানে নাই
অ কোৱাচোন কে বন মই অলপ চলপ জানো আৰু তুমি ভালকোনি ল
অ মাছ টেঙা তুমি প্ৰথমতে এটা কাম কৰিবা প্ৰথমতে পাঁচশ গ্ৰাম মাছ ল'বা তাত তুমি দুটামান বিলাহী ল'বা নিমখ ল'বা তোমাৰ নিমখ যিমান লাগে সিমান ল'বা বা হালধি ল'বা সৰিয়হ তেল ল'বা অলপমান সৰিয়হ তেল যিমান লাগে নমু বা ঔটেঙা লবা তাপাছত প্ৰথমতে তুমি। খিনি ধুই নিমখ আৰু হালধি মিহলাই অলপ সময় থৈ দিয়ে থৈ দিবা হা অলপ মানে দহ পোন্ধৰ মিনিট মানে অলপ সময় থৈ দিবা আৰু যাতে তাতে যেন মাছটো অলপ নি আৰু হালধি খিনি যাতে ম্স হৈ মান মানে ভাল গোন্ধ এটা দিব আৰু
হয়ব।
কেৰাহিত তুমি গৰম তেলখিনি দিবা আৰু সৰিয়হৰ তেল দিবা কেৰাহিত সৰিয়হৰ তেল দি তাৰিছ মাছখিনি তুমি ভাজি ল'বা মানে বেছি নাভাজিবা অলপ ভাজিবা পাতলকে ভাজি ল'বা আৰু তেনে তাৰপিছত তাৰপিছত তুমি বিলাহীটো তুমি কাটিবা বিলাহীটো সেই মাছ ভজা তেলতে তুমি দি দিম তাৰপিছত হালধি নিমখ দিবা তাৰ পিছত অলপ সময় লৰাবা বেছি সময় নহয় আৰু যাতে যেন অলপ সময় মান লৰা বা দহ পোন্ধৰ মিনিট মান লৰা বা তাৰপিছত তাৰ পিছত পানী দি উতলাই দিবা পানী উতলাই। দিয়ে উ তাৰপিছত। পিছত মাছখিনি দি বাা ভজা মাছখিনি তাত দহ পোন্ধৰ মিনিট মান। তুমি একদম ঢাকনি মাৰি দিবা বইল হবলৈ দিবা ঠিকছে। তে বইল হৈ মানে যেতিয়া একদম সিজি যাব। তেতিয়া তুমি ঔটেঙা বান। নেমু ৰস দিবা তাৰপিছত একদম খাবা আৰু কি আৰু ভাতৰ লগত খাবা আৰু তাপিছত অ এই এ মছলা বেছি নি দিলে মানে মাছৰ টেঙা খাবলে ভাল নহয়। আৰু মানে মাছৰ টেঙাটো স্বাস্থ্যকৰ আৰু সহজে হজম হয়টো অসমৰ চবেই খায় আৰু অসম অ মাছৰ টেঙাটো হ'ল অসমৰ এ এটা পৰম্পৰাগত ব্ঞ্জনে আৰু মাছৰ টেঙটো তই আৰু তেনেকুৱা খাৰ খাৰৰ বিষয়ে জানে নাই খাৰো তেনেকুৱা খাৰটো হ'ল তোমাৰ কেচ মিটাৰ।
তুমাচোন তুমি সাৰ বনাব জানা মই সাৰটো বনাব ভাল। জানোৱাৰো।
কোৱাচোন কোৱা মই নাজানো বাৰু।
তুমি নাজানা নেকি তেনেহলে শুনা। এইটো কথা জনা নাই সাৰটো যে এটা অসমৰ বিশেষ ব্য়ঞ্জন হয় এইটো জনা নে নাই।
জানো জানো সেইটো গম পাও বাৰু মই এনে। বনাবহে নাজানো।
তুমি মানে এইটো এইটো মানে সাধাৰণতে কলগছৰ শুকান আহ খুলাৰ পৰা তৈয়াৰ। কৰা হয় সাৰৰ পানী ৰন্ধা হয় আৰু। তুমি প্ৰথমতে কিবা কেঁচা অ শাক পাচলি লব লাগে। খাৰৰ পানী ল'ব লাগে নিমখ ল'ব লাগে আৰু সৰিয়হৰ তেল ল'ব লাগে। ল'ব লাগে তাৰপিছত প্ৰথমতে মানে তুমি শাক পাচলি খিনি ধুই পেলাই কাটি। ল'বা তাৰপিছত সাৰৰ পানী দি সিজুৱাই ল'ব লাগে তাৰপিছত নিমখ সাৰ অলপ। কিবা তেল যোগ কৰি কিনে ভালদৰে ৰান্ধিব লাগে। তাৰপিছত এইটো মানে তোমাৰ ভাল হয় আৰু শৰীৰ সুস্থ ৰাখে তাৰপিছত। অ। মা আৰু মাছৰোতো ভাল লাগে তুমি মাছৰ কথা কোৱাতে মোৰ সাৰৰ মনত পৰিল। ত' মাছৰ লগতো খাব পাৰা আৰু সাৰতটো।
হয়
হয়।
খাৰ্ডতো এনেও খায় খাৰ্ডত।
এনেও খায় এনেও খায় কিন্তু মাছৰ কটাৰ লগতো খায়। তাই বিয়া বাৰুত খোৱাইছে মাছৰ কটালত খোৱা নাই নেকি তুমি।
আহ হা মই গম নাপালো নহয়।
অ মানে সকলো বিয়াত নোহোৱাই আৰু কিছুমান বি। খুৱাই ভাল লাগে আৰু মই আগতে যেটো খাইছিলো আৰু এইটো মোৰ প্ৰিয় বস্তু আছিলে মাছৰ ভিতৰত। মাছৰ সাৰ আৰু।
মাছৰ খাই আচ্ছা আচ্ছা মই এইটো নতুন কথা শুনিলো। গম নাপাওঁ বাৰু মই সেইটো। মইতো আৰু আমি মইতো আৰু এই গা এ হেৰি খোৱা মানুহে হাঁহ খোৱা। মানুহে কি গম পাম ন হা খাবও জানো বনাবও জানো আৰু।
হা কেনেকে বনোৱা তমি।
হাঁ এই হাঁহটো মই একদম অতি জনপ্ৰিয় নহয় জানো হাঁহটো অসমত। মাঘ বিহুত আৰু হাঁহটো ময়ে বনাও বুলি ক'ব পাৰি আৰু। প্ৰথমতে কেনেকে বনাই কেনেকে বনাই ন। তুমি প্ৰথমতে তুমি ল'বা এক কিলো হাঁহ। হা তাৰ লগত তিনি চাৰি। টামান একদম হেৰি আলু তাত যদি অলপমান কোমোৰা। দি দিয়া আৰু ক'বই নালাগে আৰু হা।
হাঁহ কোমোৰা বিশেষ ব্যঞ্জন।
অ তাত যদি আৰু দুই তিনিট মান কোমোৰা দি দিয়ে। কথাই তাৰপিছত তুমি পাবা দুটা -দুটা পিয়াজ। আদা কাটিবা এক চামুচ, নহৰু কাটিবা এক চামুচ হা। হাতধ গো। হালধি গুৰি দিবা, জিৰা গুৰি দিবা, জলকীয়া গুৰি দিবা। তেজপাত দিবা দুখিলা ডালচেনি দিবা নিমখ। দিবা সৰিয়হ তেল দিবা চাৰি পাঁচ চামুচ মান। তাৰপিছত গৰম পানী অনুযায়ী দিবা। প্ৰথমতে তুমি এটা কাম কৰিবা প্ৰথমতে মানে মাংস খিনি ধু ধুই মেলি আৰু হালধি মিহলাই পোন্ধৰ দহ মিনিট থ'বা। হা হ, সেই পোন্ধৰ দহ মিনিট থওঁতে তুমি কেৰাহিত গৰম তেল দি আলুবোৰ ভাজি ল'বা ফাৰ্ষ্ষ্টত, হ।
ঠিক আছে।
আলুবোৰ ভাজি যেতিয়া অলপ আলুবোৰ সিজিব অলপ আৰু ছেভেনটি সত্তৰ প পঞ্চাশ শতাংশ যেতিয়া সিজিব তেতিয়া নমাই দিব। ত তুমি তেতিয়া আকৌ সেইখিনি নমাই, সেইখিনি তেলতে তুমি দিবা তেজপাত ডালচেনি, তাৰপিছত পিয়াজ দিবা, পিয়াজটো সোণালী ৰং অহালৈকে ভাজি ল'বা। ঠিকছে দুই তিনি মান যেতিয়া সোণালী ৰং আহিব, তাৰ পিছত তুমি দিবা আদা, নহৰু, বটা, তাৰপিছত দুই তিনিমান দি সেইবোৰ লৰাবা ঠিককে, জিৰা গুৰি দিবা, হালধীয়া দি হালধি দিবা, জলকীয়া দিবা, যি আৰু মছলা তুমি ভাল পোৱা দিবা আৰু।
উম -উম উম দিম -দিম। তাৰ পিছত?
তাৰ পিছত মচলা হোৱাৰ পিছত আৰু দহ পোন্ধৰ মিনিট মান যেতিয়া হ'ব তেতিয়া তুমি এ ভজা আলু খিনি যোগ দিবা। তাৰপিছত মাংস খিনিও তাত দিবা। তাৰপাছত মাংস খিনি দি পিনি, দুইটা লৰাই দিবা, অলপ সময় লৰাই সোমাই তোমাৰ তাৰ পিছত গৰম পানী দি একদম পুৰা, মিডিয়াম জুইত চল্লিশ পঞ্চাশ মিনিট মান সময় ৰাখি দিবা আৰু। তাৰ পিছত উলিয়াই আনি আৰু মাজে মাজে লৰাই থাকিবা আৰু, তাৰপিছত ছত উলিয়াই আনি মাংস কোমল হলে জুই বন্ধ আৰু গৰম পাতৰ সৈতে একদম দি দিয়া আৰু পৰিবেশন কৰা আৰু। হয়।
হ'ব হ'ব মই চেষ্টা কৰিম। তুমি মাছৰ কথা কৈ আছ, তুমি ৰঙালাও আৰু মাছ মাছ খাই পাইছা নে নাই।
আহ হা কেনেকে খাই?
ৰঙালাও আৰু মাছ খোৱা নাই অ। বিশেষ ব্যঞ্জন এইটো তোমাৰ। ৰঙালাও আৰু মাছ। তোমাৰ মানে তোমাৰ এইটো বহুত ঘৰে ঘৰে জনপ্ৰিয় খাদ্য এইটো আৰু এই মানে ব্যঞ্জনতটো ৰঙালাও মি্থা সোঁৱাদ আৰু মাছ ৰ সুগন্ধ একেলগে মিলি এক বিশেষ সোৱাদ সৃষ্টি কৰে। তাৰপিছত এই পুষ্টিকৰ আৰু মানে খাদ্যটো হিচাপে জনা হয় আৰু। মানে মানে স্বাস্থ্যৰ কাৰণেও ভাল আৰু তোমাৰ ধৰা,
বুজি পাইছা?
আটচ্ছা মই গম পোৱা নাছিলো।
অ তুমি মানে প্ৰথমতে পাঁচ পাঁচ ছয় টুকুৰা মাছ ল'বা, তাৰ পিছত অলপমান দুশ পঞ্চাশ গ্ৰাম মান ৰঙা লাও ল'বা, এটা পিয়াজ লবা, দুই তিনিটা সেউজীয়া জলকীয়া ল'বা, তাৰপিছত নিমখ ল'বা, হালধি ল'বা আৰু সৰি তেল লবা, তাৰপিছত প্ৰথমতে আৰু মাছখিনি ধুই নিমখ আৰু হালধি লগাই অলপ আ অলপ ভাজি ল'বা। তাৰ পিছত কেৰাহিত তেল দি পিয়াজখিনি ভাজিবা আৰু তাৰ লগতে ৰঙা যিখিনি কাটিলা ৰঙালাও, সেইখিনি কৰি দিবা আৰু ৰান্ধিবা। তাৰপিছতে পানী, নিমখ, জলকীয়াটো তাল খাবলৈ দিবা, তাৰপিছত শেষত আৰু ভাজা মাছটো দি দিবা। ভাজা মাছটো হোৱাৰ পিছত তুমি ভাল এইটো আৰু ধনিয়াও দিব পাৰা অলপমান খালে ইটো মানে তোমাৰ বিৰাট মাছ প্ৰটিন পাবা ভিটামিন পাবা ত মানে অ ভিটামিন ই পাবা। বিৰাট ভাল আৰু এই তুমি চেষ্টা কৰি চাবাচোন এবাৰ।
আচ্ছা আচ্ছা খাব লাগিব। মই মানে এই গাহৰি বনাই থাকোতে এইবোৰ বনাবলৈ সময়ে নাপাওঁ গম পাইছা।
কিমান গাহৰি খাবা তুমি গাহৰি খাই খাইচোন নাখাবা বেছি গাহৰি।
গাহৰি খাই ভাল লাগে যে সেইটো কাৰণে খাওঁ আৰু।
গাহৰি বোলে আৰু তোমাৰ অ কি ক লাই শাকৰ লগত বিৰাট ইখ্যাত লাই শাক গাহৰি।
এই লাই শাক গাহৰি নকবা আৰু কি বঢ়িয়া লাগে। তুমি খাই আহ তুমি বনাব জানানে নাই লাই শাক আৰু গাহৰি?
নাই নাই মই গাহৰিৰ একেবাৰে দূৰতে গাহৰিৰ পৰা গাহৰি নম স্কাৰ। মই ভাল নাপাও কিন্তু ম আমি মানে আমাৰ কলেজৰ হোষ্টেলত আৰু বনাই খাইছিলে দেখা পাইছিলো আৰু তেতিয়া লাই শাক গাহৰি খাই খৰিচাৰে গাহৰি খাই।
অ খায় খায়। লাই লাই আৰু তুমি হেৰি কি গাহৰি আৰু তুমি তুমি এ বাহ গাজেদি খাবা কি বঢ়িয়া লাগে তুমি বাহ গাজ লবা দুশ গ্ৰাম মান ল'বা বাঁহ গাজ এ কিলো মান ল'বা গাহৰি। প্ৰথমতে গাহৰিখিনি তুমি ভালদৰে ধুই ল'বা আৰু অলপ বইল কৰি লবা, অলপ বইল কৰি লৈ পিনি তুমি তাৰপিছত কেৰাহিত দিবা তাৰ পিছত তুমি কেৰাহিত দিবা আদা নহৰু পিয়াজ যি আৰু যি মচলা দিয়া। সেইবোৰ দিবা ঠিক কে ভাজিবা ভাজি ল'বা যেতিয়া ভাজিবা তাৰ পিছত মাংসখিনি দি দিবা বইল মাংসখিনি বইল কৰি থোৱা মাংসখিনি সেইখিনি দি দি তুমি পোন্ধৰ দচ মিনিট মান লৰাবা তাৰ পিছত পোন্ধৰ দচ মিনিট হোৱাৰ পিছত গাহৰি নিজৰ গোন্ধ এটা ওলাব বঢ়িয়া গোন্ধ এই গোন্ধটোত ওলালে আৰু তুমি গম পাবা যে অ বাহ গাজ দিবলৈ সময় হৈ গৈছে তাৰছত তুমি বাহ গাজ তুমি কাটি কাটি ল'বা ফাৰ্ষ্টত সৰু সৰুকে মিহি মিহিকে বাঁহ গাজ
বাহ গাজৰে কেনেকে খাব পাৰা অ বাহ গাজ মানে সেউজীয়া, সেউজীয়া বাহ গাজ নে কি?
এই বাঁহগাজ তুমি এতিয়া চিনি নাপাৱা নেকি বাঁহ গাজ বাঁহৰ যে ওলাই যে বাঁহৰ গাজ। ইয়ে বাহ গাজে দিয়েতো বাঁহ গাজ তুমি খাই পোৱা নাই নেকি আজিলৈকে জীৱনত?
নাই খোৱাতো বাঁহ গাজ খাই জানো মানুহে? বাঁহ গাজ টো তোমাৰ বাহ -বাহৰ চুঙাত কিবা চাউলৰ ভৰাই কিনে খাদ্য বনাই ভাত বনাই কিন্তু, বাঁহ গাজ সেইটোত দিয়ে জানো? দিয়ে -দিয়ে -দিয়ে শুনিছো দিয়ে। দিয়ে বোলে মায়ে কলে দিয়ে।
বাঁহগাজ দি দিবা তাৰপিছত আৰু গৰম ভাতৰ সৈতে ঠিকছে আৰু গাহৰি বনাবা আৰু খাবা আৰু এক একদম
তুমি বাঁহ গাজটো তোমাৰ ধৰা বহুত কিবা- কিবিও পায় তোমাৰ ভিটামিন ভিটামিন পায়।
পায় -পায় বাগাজত বাঁহ গছ চ'অহ বাগাজ টো ভালেই তো খাবলেও ভাল লাগে ন বাহ গাজটো কোমলীয়া বাগজটো বেছি খাবলৈ ভাল। বুঢ়া হৈ গ'লে মানে বেছি অ বুঢ়া হৈ গ'লে মানে বেছি টেঙা হৈ যায় যে এইটো কাৰণে খাবলে ভাল। ভাল নহয় বুঢ়া বাগজবোৰ খাবলে ভাল হয়। হম বাকী